হেল্ল' হেল্ল' হেল্ল'। হেল্ল'
হেল্ল'
হয় শুনিছেনে আপুনি?
হয় শুনি পাইছোঁ।
হেল্ল' হয় শুনিছে‌ আপোনি এতিয়া, হয় হয় হয়, হয় মই পাইছোঁ।
আচ্ছা, কি কৰি আছে?
মই এতিয়া ডাৰ কৰিলোঁ আৰু আপুনি কি কৰি কৰি আছে?
মইও এনেই আছোঁ বৰ্তমান।
হয় হয়।
হয় আমি আজি টপিক আ ট্ৰেভেলিং ভ্ৰমণৰ কথা পাতিব পাৰোঁ ন।
হয় হয় নিশ্চয়, উম! আপুনি কচোন আ আপুনি ক'ত ক'ত ভ্ৰমণ কৰিলে এতিয়ালৈকে?
উম মই উম আপাৰ আছাম পিনে গৈ পাইছোঁ। তাকে।
হয় আপ হয় আপাৰ আছামৰ কোনটো চাইডত গ'লে।
শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট।
হয় গৈ
তেনেকে সেইপিনে কি?
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হয় আপোনাৰ চাউণ্ডটো অহা নাই হেল্ল' হয় শুনিছে ন এতিয়া অ আপোনাৰ পাইছো আপোনাৰ মিডিলত অহা নাই হয় হয় আপোনাৰ মাজতে হেৰি চাউণ্ডটো অহা নাছিলে
অ কিবা এটা তেনেকুৱা নেটৱৰ্ক প্ৰব্লেম হয় মাজে মাজে
হয় হয় হয় পিছত কওকচোন আপুনি আপাৰ আসামৰ কোনটো কোনটো চাইত গ'লে
অ ম‌ই ডিব্ৰুগড় ধেমাজি যোৰহাট তেনেকে গৈ পাইছো আৰু পৰীক্ষাছিলে সেইটো তেনেকে শিক্ষামূলক ভ্ৰমণ আছিল সেইটো ত মোৰ এক্সপিৰিয়েঞ্চটো ভাল আছিল শুনিছে নে
হেল্ল'
তাৰে মানুহ খিনিৰ লগত আৰু ছচাইটিৰ লগত কানেক্ট কৰিব পাৰিছো আৰু উম, তাৰে কালচাৰ সেইখিনি আমি মানে উ বহুত খিনি জানিব পাৰিছো আৰু তাৰ বিষয়ে বিশেষকে আহোম মানুহখিনি থাকে টো আহোম মানুহখিনিৰ বিষয়েও বহুত কিবি কিবা কিবি গম পালো সিহঁতে কেনে সিহঁতৰ ভাষা যোনটো আছে সেইটো কথাও জানিব পাৰিলো
হয়, হয়
পৰকা টো ভালে লাগিছে নতুন এক্সপিৰিয়েঞ্চ আছিলে বাকী মই সেই পিনেও গৈ ল'ৱাৰ আচামৰ পিনেও গৈ পাইছো গোৱালপাৰা পিনে বা নলবাৰী ৰঙিয়া পি পিনে সেইপিনেও অসম বিভিন্ন ধৰণৰ মানে বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ
হয় হয় হয় আপুনি যি আপুনি যিহেতু আপাৰ আচাম লোৱাৰ আচাম আপুনি যিহেতু আপাৰ আছাম লৱাৰ আছাম দুইটা ঠাইতে গৈ পালে নিশ্চয় অনুভৱ কৰিছে দুইটা ঠাইৰ ভাষা খাদ্য বাহিনী বা আৰু বিশেষ বেলেগ পৰম্পৰাবোৰ বহুত বেলেগ হয়, চাগে ন
অ', বেলেগ তেনেকুৱা নহয় মানে যদিও আমি ল অসমীয়াই হয়, ন' গোটেইখিনি মানে বা এটা মানে হেৰিটো অলপ বেলেগ হয় কিন্তু মই আমাৰ মানে স্পিৰিট মানে আমাৰ সেইটো মানে ফিল কৰো অসমীয়া হিচাপে সেইটো আমাৰ একেই কব গলে আমাৰ ভাল পোৱা অসমৰ কাৰণে এছ একো ডিফাৰেঞ্চ নাই উম, নাই গৈ পোৱা নাই মই এতিয়ালৈকে আপুনি কওকচোন
উ হেল্ল' হেল্ল
এনেকুৱা অনুভূতি হৈছে স
হেল্ল
সেইটো জনাব চুন
হয়, আপোনাৰ চাউণ্ডটো অহা নাই
হেল্ল' শুনিছে নে?
হয় হয় এতিয়া শুনা পাইছো। হয় হয় এতিয়া শুনিছো।
উম।
হেল্ল'!
আপোনাৰ আপোনাৰ
হেল্ল'! হেল্ল'!
হেল্ল'! হেল্ল'!
হয়, মই মানে ৰিছেণ্টলি এটা এক্সামৰ পৰীক্ষা আছিলে। হয়, মই মানে এ অলপতে মোৰ এটা পৰীক্ষা আছিলে তাৰ বাবে মই
হেল্ল'! হেল্ল'! হেল্ল'!